হেল্ল'? হেল্ল'
শুনিছ নাই
অ শুনিছো শুনিছো
অহ
খবৰ বাকী ভাল নাই
আছো আও ভালেই।
আচ্ছা মোৰ ভালেই বাও। বাকী এতিয়া ঘৰতে আছ নেকি? ঘৰতে আছনে?
অ অ মই সেই কলেজৰ পৰা আহি পাইছোহি আও
এক্সাম কত
এক্সাম ভালেই হ'ল ক
কিমান বাৰ থয় হে
হা
কিমান নি থোৱা আছে
এ চল্লিশ নম্বৰ
অ ধৰা ইউনিক টেছ মানে।
অ
আহ
এইটো
তই তেতিয়া কৈছিলো যে গাঁৱৰ পা ওলাইছে বুলি।
অহ অহ গাঁৱৰ পৰা তীৰ্থ ভ্ৰমণ এটা যোৱা কথা পাতি আছে।
তাকে যাবি নেকি
অ যাম বুলি ভাবিছো মানে হেই বয়সস্থ মানুহ কেইজনো যাব যে
কৈ আছিল বহুত দিনৰ আগৰ পৰা এনেকে বহুত দিন যোৱা নাই গাঁৱত কিবা এটা উলিয়াই তহঁতে ডেকা কেইটাই মিলি।
উম তাকেই তাকেই
তেতিয়া আমি তিমি সোপা পা ধই সিদিনা তাৰ লগত কথাটো পাতিলো মানে। এনেকে এতিয়া কলৈ নিলে ভাল হ'ব গাঁৱৰ বয়োজেষ্ঠ মানুহসকলে এনেক- কৈছে তাৰপা মই তেতিয়া হেৰিয়ে কৰলো মেমে কলে এতিয়াতো আমি যাব পৰীয়া তিনিটা জেগা আছে। মাজুলী, বৰদোৱা আৰু গুৱাহাটী
আহ
তেতিয়া মই কলো মানে গুৱাহাটী নাযাও নেকি এতিয়া এই জুলাই এ সময় মানে গৰমো বহুত পৰিব
হয়
আৰু অ বয়োজ্যেষ্ঠ মানুহসকলৰ মানে অকমান অসুবিধাও হ'ব পাৰে ৰ'দটো বেছি হ'লে।
মই এতিয়া ভাবোং
তেতিয়া মানে সেই আৰু এই জুলাইততো বহুত বাহিৰ বাহিৰৰ পৰা ফুৰিবলৈও আহে গুৱাহাটীলৈ
অম্বুবাচীটোও চলি আছে।
বাচী মেলাও চলি আছে তেতিয়া মই মানে কলো এনেকে নিনো গুৱাহাটীলে আ হাহাটো কথা নাই কিন্তু মানুহসকলে বহুত কষ্ট পাব গৰমো বেছি তাৰপিছত
উ
তাৰপিছত এনেই মূৰ চু ঘূৰাই পোৱাতকে আকৌ এনেই এটা জেমেলা হব, তাতকে এ আমি মাজলী বা বৰদোৱাৰ ভিতৰত কোনোবা এটা জেকা নহয় নি।
অ মাযেদি পৰিৱেশটোও ভাল নহয়, এতিয়া বৰষুণ দি আছে।
অ হয় দিয়ক পৰিৱেশ টো ভাল হয় বাৰু শুবলো পাৰিব ভালকে। এতিয়া আকৌ এতিয়া জেগাটো মানে, খেলি মেলি অকণ হৈ আছিলে প্ৰথমতে এতিয়াবাও কি কল প্ৰথম মানে, বহুতে কলে মাজুলী যাম।
অহ।
আকৌ কিছুমানে কলে বৰদোৱাহে যাম।
অহ।
তাৰপা বুলো, কলো মাজুলি দি আগৰ পৰা আপোনালোকে কেতিয়াবা গৈছে আগতে। দেখিছেই মাজুলীত সত্ৰ কেইখন আছে থাকিব আগলে কিন্তু এতিয়া যে নতুনকে বৰদোৱা খনত নতুন স - তখন হৈছে বৰদোৱা। সেইখন চাবলৈ এতিয়া বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে।
আৰু ধুনীয়া আছে জেগাটো।
অ আৰু জেগাটোও ধুনীয়া ইমান ধুনীয়াকে বনাইছে। চৰকাৰে তেতিয়া মানে ক'লো, বৰদুৱালৈকে বলক জেগাটোও ভাল হ'ব, মাজুলীৰ পিছত আপোনালোক ক'লো ব- সেয়েহে সত্ৰকেইখন দেখিবই।
অ এইটো এতিয়া বৰদোৱা নতুনতে নাচালনো কেতিয়া চাব।
আহ অ সেই, মই সেইকাৰণে বুলিও কলো এনেকেই ভাবিছো তাতকে বৰদোৱা কেনহ তপা ডেকা কেইটা বাকী কেইটাই কৈছে তাকেহে এতিয়া মানুহখিনিক ৰাইজকো সুধিব লাগিব মাজুলীলৈ যায় নে বৰদোৱা।
মত নিমিলেখন এজো মিলে এজো নিমিলে
অ সেইটোৱে কিছুমানৰ মিলে, কিছুমানৰ নিমিলে কিছুমান তালৈ যায় আকৌ তালে যায় কিছুমানে। সেয়াই হৈ আছে। তাৰপিছত সেই জুলাই তিন তাৰিখে সভা এখন দিছোঁ বাৰু নামঘৰতে।
অ মা মানুহ কিমান মান হব বাও পঞ্চাছ ষাঠিজন মান হ'ব নে
অ দুখন বাছ নহয় বেছি হ'ব। মানে চল্লিশ জন চল্লিশ জন ধৰি লও এ সেয়ি এতিয়ালৈকে আমাৰ মানে খোৱা বোৱা ইচ্ছাৰে মানে মানুহৰ হেইজন ধৰিছো চ এইট টি ফোৰ।
অ।
অ এইটি ফৰ পঁচাশী জন আমি ধৰিছো।
অ অ।
তাৰে এতিয়া বিয়া খিটা চীট মানে হৈ গ'ল।
অহ।
আৰু তিনজন কোনবা যদি যায়, যাব পাৰে গতি ইনতাছে অ তিন তিনিটা চিট খালী আছে। কিন্তু আকৌ এই সভাখনতহে এতিয়া মানে জেগাটো ফিক্স হ'ব, মানে সেই যোনটো মানে বেছি মানুহে কয় সেইটোলেহে নিয়া হ'ব।
অ সেইটোৱে
মই বাছ দুখনক সুধিছিলো। মানে কিমানকে ল'ব বলে একে ঘৰে বাছ মানে দুইখন তাৰাপৰা আৰু তেতিয়া কলে বৰদোৱা গলে এচি বাছ মানে বৰদোৱা গলে চধ্য- হাজাৰ কে লব মাজুলী গ'লে তেৰ হাজাৰকে
তাৰপিছত এতিয়া মানুহৰ পৰা তাকে যদি মানে হেৰি যায় মানুহ অকল উলগতি যায় এই বৰদোৱা
আহ
তেতিয়াতো আঠচল্লিশ হাজাৰ হ আঠচল্লিশ হাজাৰ হ'লে এ মানে মানুহৰ পৰা কমেও আঠ সকে উঠাব লাগিব এজনৰ পৰা খোৱা বোৱাো মানে হেৰি কৰিম এই বস্তু পাতি বিলাক মানে গাড়ীতে লৈ যাম বনাই মেলি খাওঁ আৰু।
অ সেইটো পাই আৰু মাজুলীৰ গ'লে কথা এটা মাজুলীটো বিহু নাই নে কি এদিন দুদিন থাকিব লাগে নহয়
সেইটোৱে আজিকালি বৰ্ডত বনাই মেলি খোৱা সুবিধাও আছে। তাকে এতিয়া মানে জেগাটো এইটো কথাটো নহ সভাখনতহে গম পোৱা যাব মই বাচনক দুইটাৰ কাৰণে সুধিছো বাছখনে কৈছে হেৰি এইটো বৰদোৱা কলা আঠচল্লিশ হাজাৰ ন বছৰ তাৰপা অ আঠচল্লিশ যি সেই আঠাইশাত তাৰপা হেৰি গলে এইফালে মাজ- গধুলি গলে চাবি যায় দুইখন বাছ তাৰ পৰা এতিয়া মানে সেই সভা খনতহে জেগাটো ঠিক হ'ব মাজুলীয়ে যোৱা হয় নে বৰদোৱা। সেইমতে বাছক খবৰটো দি দিয়ক হা
আহ
অ সেইবিলাক আছেই নহয় গাঁওৰ এই বৰ্তাবাহত
ক
ব বনোৱা ম অ বনোৱা মেলা কৰে যে
উ
তেওঁলোকক লৈ যাব লাগিব সেইটো বাৰ ত সভা এতিয়া মানে জেগাটো মানে বৰদোৱা হ'ব পাৰে মাজুলীও হ'ব পাৰে এই দুইটাৰ ভিতৰত কোনবা এটা হব
অ এ যতে
সেইয়টে মাজুলী গলে বহু সত্ৰসমূহ যেনিবা ভালকে দেখিব।
হয়
গোটেই কেইখন আৰু বৰদোৱা গলে এতিয়া আগৰখনো দেখি থখিলে বৰদোৱাই আ আকৌ এতিয়া নতুনকে যোনখন বনাইছে একদম অন্যতম। ইয়াত সেইখনো দেখা যাব। এতিয়া মানে সেইটো কথা আহ এতিয়া বিয়াশীজন মানুহ ফুল হলেই আৰু তিনজন আছে তিনজন মানে নগলেও মানে পোৱালি ছোৱালী বিলাক থাকিব নহয় বহিব পাৰিব।
দেখা আছিলে যাবলে ৰোল
সেই দে অ হা
আম কিছে আ
দিছো দিছো তাৰপা হেৰিও কৰি মানে হেৰি কৰিলো না এ আমাৰ নামঘৰ গ্ৰপ ৰাজা আছে তাতে মানে দিলো তি অহা তিনি জুলাই তাৰ দুপৰীয়া চাৰে তিনি বজাৰ পৰা এখন এ তীৰ্থ ভ্ৰমণ যোৱাৰ ওপৰত সভানি আয়োজন কৰা হৈছে সকলোৰে উপস্থিত কামনা কৰা হল বুলি দি থৈছো।
অ অ।
মানুহ বিলাকে হ'ব বুলি দিছে আ যাম বুলি কৈছে।
আহ
সেইটো সেইটো কিন্তু জনাত মানে বহুতে বৰদোৱা যাবলে মন দেই।
অ।
এতিয়া যদি বেছি মানুহ বৰদোৱা ওলায় তেতিয়া বৰদোৱা কৰিম যদি মাজুলী বেছি হৈ যায় তে
অ সেই সভা খনক মানে যোৱাটো আমাৰ জুলাই সেই তাৰিখে হ'ব একৈশ তাৰিখে
মানে ঘৰৰ মানে সেয়াক খবৰটো দি দিম আৰু বাছত ডাই ভাৰ কেইজনক। কেব মানে কলৈ যোৱাটো হয় লৈ মিটিংখনৰ পিছত কৈ দিয়া হ'ব
অ অ।
হ ডেকাকেইটাও যাব ভাল লাগিব আৰু বয়সস্থ মানুহ খিনিক হে মেইনলি মানে বয়সস্থ মানুহ খিনিক এইটো মানে ফুৰাবলৈহে তীৰ্থ ভ্ৰমনটো আয়োজন কৰা হৈছে
আমিটো জানুৱাৰী চানুৱাৰী খাই থাকো
সেইটোৱে অ এতিয়া চা যিহেতু বয়স হৈ আহিছে স্বাস্থ্যটো পৰি আহিব
চাবলৈও নাপাব ভালকে। এতিয়া ডেকা কেইটাৰ ওপৰতে হেৰিটো আছে আও। আ এ বয়জ্যেষ্ঠ মানুহ কেইজননৰ ডেক কেইটাৰ ওপৰত ত মানে হেৰি কৰিছে বিশ্বাস কৰিছে যে তেহেঁতে যাতে নিয়ে আও সেয়া দেখি হে আমি মানে নিবলৈ ওলাই ছো এতিয়া অ।
ভাল হৈছে ভাল হৈছে
হয় হয় বৰদোৱা জেগাতো ভাল পা সেইটো কথা বাকী খোৱা বোৱা কৰিলি নে
বাবা এয়া বনাই
আচ্ছা, ম মই খোৱা -বোৱা কৰি মেলি অকমান মানে পঢ়িবলৈ লৈছো আৰু বিছনাতে।
অ ইয়াত পোৰা বৰষুণ বতৰ
ইয়াত নাই ইয়াত ৰ'দ
তাত বতৰ বেয়া নি
বতৰ বেয়া একদম বৰষুণ- বতাহ।
অ ইয়াত বাৰু ৰ'দ দেই সেয়া বাকী তইও সভা খনলৈ আহিবি তেতিয়া তিন তাৰিখে।
বাৰু যাম যাম অ।
তেতিয়া হ'ব দে মোকো বেলেগ লগৰ এটাই ফোনো কৰি আছে তাকো মই কথা কেইটামান কৈ ল'বলগীয়া আছে।
ঠিক আছে দে হ'ব
উম উম